অঁ
হেল্ল
হাই, উম শুনিছো, অ' শুনিছো।
আমাৰ ইয়াতে আজি পোৰা বৰষুণ দেই, মানে এতিয়াও পানী কমাই নাই, অলপো পানী কম নাই। যেনেকুৱা পানী তেনেকুৱাকে আছে, আমাৰ চাইদৰ ঘৰৰ আংকাল যেনে হাঁহ টো, আমাৰ হাঁহ কেইটা কি জানো, উ উম আমাক কয় হা মানে। হাঁহকেইটা লক্ষী হাঁহ বুলি কাৰণে, কোনোদিনে এক একো ক'ব নালাগে সিহঁত নিজে টাইমত হ'লে, নিজে আহিব, নিজে খাব, নিজে যাব। জাষ্ট কৈ থাকিব লাগে কামটো কিন্তু ছাইদৰ ঘৰৰে চেম হাঁহ আছে, সিহঁতে আকৌ তোৰ মানে
খেদিহে নিব লাগে, পানীটো উনকল নামি আহিছে, পানীটো সাঁতোৰিব দৰে, হে হাঁহ হে টানিব লগে, তেনেকুৱা।
উম, উম ভালে। বহুত পানী হৈছে মই দেখিছো, আজি বৈশিষ্ঠৰ ফালে একদম হেৰি, এইটো বৈশিষ্ঠ মন্দিৰত বহুত পানী হৈছে। তাৰ পিছত গছ পৰিছে বৈশিষ্টৰ ফালে। তাৰ পিছত, ভীমা শংকৰ মন্দিৰটো একদম উটি যোৱা যেনে হৈছে পোৰা।
হয় নেকি। সেইটো মই দিব নোৱাৰোঁ।
হিমাচংগ্ৰ মন্দিৰটোত বহু উটি উটি জুৱা যেন হৈছে। আমাৰ এক্সেল কেৰাততো নাওঁ চলিছে অফিচত আহা যোৱা কৰিব। তাৰে মানুহৰ, বৰাগাঁও, উম। বহুত বেয়া অৱস্থা। ঘৰ বাপেক কিবাকে আহিছে দূৰত কবাত গাড়ী থৈ পিনে। খোজকাঢ়ি খোজকাঢ়ি
অ', গাড়ী বাহিৰত আছে মানে বেলেগত?
অ', গাড়ী বেলেগত থৈ আহিছে। কাৰণ আমাৰ ৰাস্তাতো বহুত বেয়া হৈছে যোৱাকালি বোলে অলপ উ, বাৰি দিছিলে, ইটা দিছিলে, বালি-চালি দিছিলে হেৰি টো বোলে উম মানে আজি গোটেই যোৱাকালি এ ৰাতি বৰষুণত বোলে চব হেৰি হৈ গ'ল। আৰু মোৰ মানে আপাৰ আচামত শিৱসাগৰ এ ডিব্ৰুগড়ত মোৰ ককা আছে ন, জেঠাইহত মানে মামাহত আছে। মামাহঁতৰ ফালে ঘৰ ও বোলে এ ডাউন ফ্লৰটো গোটেইটো ডুবিয়ে গৈছে। ফাষ্ট ফ্ল'ৰত চবেই বোলে এতিয়া ছাতৰ ওপৰত আছে বোলে।
ই, সেইটো চাইডে বহুত মানে গোটেই অসম ডুবিছে নেকি আজি?
গোটেই অসম আপাৰ আছামৰ ফালে বেছি ডুবিছে।
অ'।
আপাৰ আছামত বোলে কাবাৰ ঘৰতোট বেয়া বিচনাখন বহুত ওখ বিচনা এখন উটি গৈছে। মানে গোটেই বিচনাখনৰ ওপৰত মানে চ, কোনো মানুহতে থাকিবলে জাগা নাই চাডৰ ওপৰত আছে। বহুত বেয়া কণ্ডিচন হৈ আছে। যাৰ পানী ছানি হয় পেলাই।
এইবাৰ কিন্তু বহুত দেৰিকে বানপানী আহিল দেই। যোৱাবাৰৰ দৰে যোৱাবাৰতো এক-একমাহ আগত কে, আহি গৈছে তাৰপিছত চেচে তাৰপিছত আৰু বৰ ৰ'দ আছিল। এইবাৰ কিন্তু বৰষুণ চেছ হোৱা নাই। এতিয়া এতিয়াও অলপ অলপ আকাশখন মোক কাপোৰ মেলিব দিলে কাপোৰ মেলিব যাওঁতে ভাবিলো বৰষুণ দিব সেইকাৰণে নেমেলিলোয়েই। যি কলা পৰি আহিছিল ন' একবাৰ আকৌ ভাবিলো আজি চেছ বানপানীয়ে চব উতালে দে আজ
মই মায়ে আজি প শাওনৰ মাহৰ প্ৰথম সোমবাৰ নহয় মই মাক কৈছো মাহতোটো চাগে শিৱৰ তাণ্ডৱ জগাইছে
হ হ হ
অ', আমাৰ ইয়াতে আৰু বহুত বেয়া প্ৰটেষ্ট হৈ আছে বহুত। ডাঙৰ ডাঙৰকে। বহুত একদম অৱস্থা নাই মানে এ ষ্টুডেন্টচ বিলাক আহিবই পাৰা নাই এ টিচাৰ বিলাকো আহিব পাৰা নাই। সিহঁতৰ বহুত প্ৰতেছ চলি আছে মেট পষ্ট ষ্টেচনত মানে মেট্ৰ' একজিত বন্ধ কৰি দিছে এণ্ট্ৰি পাৰ্লিয়ামেণ্টৰ পৰা কিছুমান যোনবিলাক আহে যেনেকে তোমাৰ ৰাজীৱ চব ৰাজিছ চক বুলি এটা মেট্ৰ' ষ্টেচন আছে। এইটো বহুত ডাঙৰ মেট টচ, ষ্টেচন হয় হচ খাচ বুলি মেট্ৰ' ষ্টেচন আছে ৰাজীৱ চক তো, পাৰ্লিয়ামেণ্টৰ মেট্ৰ ষ্টেচন হয়।
অ।
ত, সেইটো মেট্ৰ ষ্টেচন ফুল বন্ধ আৰু সেইটো মেইন আ ৰাজীৱ চক মেইন আ, মেট্ৰ ষ্টচন হয় হেৰি কৰাৰ কাৰণে একচেন্স কৰা কাৰণে। মেট্ৰ'। মেট্ৰ' চেঞ্জ কৰাৰ কাৰণে মানে কোনবাই যদি য়েল্ল এলাৰ্ট আহি আছে ৰাজীৱ চকত এ, চেন্স কৰি পিনে পিংক লাইনত আহিব তেনেকুৱা। ত' চব সেইটো গেট বন্ধ কৰি দিছে আমাৰ আ, নাইডাকৰ এতিয়ালৈকে ঠিকে আছে। আ, ইমান হেৰি হোৱা নাই কিন্তু দেলহি চেন্ট্ৰেল দেফটো একদম অৱস্থা নাই নেটৱৰ্ক কানেক্ট আ বন্ধ কৰি দিছে। বহুত বেয়া অৱস্থা। মেট্ৰত আহাবিলাকে মানে বহুত দিগদাৰ পাইছে এনে মেট্ৰ' ইমান দিগদাৰ নাথাকে। আ যি যি প্ৰটেষ্ট নহ'লে কিয়, কিন্তু এইবাৰ মেট্ৰত আহাবিলাকেও বহুত দিগদাৰ পাইছে। গাড়ীতো আৰু বহুত দূৰৰে কথা তাৰপিছত মাৰিছে চবকে অ বহুত মাৰিছে একদম মাথা চাথা কেইটামানৰ বোলে ফালী পেলাইছে। তাৰপিছত এটা তো নাকেদি দি তেজ ওলাই আছে। ইনফেক্ট মিডিয়াস গৈছে তাতে আজি এইমাত্ৰ মই এটা ভিডিঅ' পালো য'ত মিডিয়াবোৰে কৈছা আৰু মিছা কথা বদনাম কৰি আছেগে
অ সেইটো মই পাইছো মি মিডিয়াবোৰে মিছা কথা কৈ আছে
মিছা কথা কৈ আছে যোনবিলাক একো মানে সেইবিলাক হোৱাই নাই একদম সিহঁতৰ বহুত বিপৰীত বোৰ হৈ আছে
উম, সিহঁতে মানে গভমেণ্টে অৰ্ডাৰছ দিছে নহয় কম্পেনী বিলাকক। ডাঙৰ ডাঙৰ কম্পেনী মালিক বিলাকক তো সেইকাৰণে সিহঁতে একো কৰিব নোৱাৰে নহ'লে কম্পেনী বন্ধ কৰি দিব। নাই বা কিবা এলিগেচনচ্ লগাই দিব পুলিচ ফায়া এফায়াৰ হেৰি কৰি দিব। ত' গভাৰমেণ্টে এইকাৰণে ইহঁতক কৈ দিছে যে অপ'জিটত কথা ক'বৰ কাৰণে।
উম, উম, উম, মইও তাকে মানে শুনিছো মই এইবিলাক। চব, আমি ইমান নাচো নে কালি আহিব। মোৰ পিচ হেৰিত পিজিত কালি তাই চিফ্ট কৰিব ত' কালি তাই কৈছে মোৰ বেয়া লাগিব তুমি আহিবা এনে চ' জাম মানে তাইৰো দিগদাৰ হৈ আছে চব উৱেচ জুনৰ পৰা অহাৰ কাৰণে তাই পাৰ্লিয়ামেণ্ট ক্ৰছ কৰিব লাগে মানে চাউট দিফালে ত তাইৰো মানে দিগ দিগাৰ হৈ আছে বেলেগ বেলেগ প্ৰায় এতিয়া উবেৰ ড্ৰাইভাৰ বিলাকে জানে ন পকাই আহিবৰ কাৰণে সে সিহেটি পক ত পকাই আনি আছে ত সেইটো কাৰণে তাই কালি আহিব বুধবাৰে তাইৰ পেৰেন্টচ যাব মানে
অ অ
উ ত সেইটো কাৰণে তাই কালি আহিব বুলি কৈছে। আমাৰ এইবাৰৰ বেটছটোত বেছি ষ্টুডেন্টছ নাই মানে আমাৰ পাৰটিচন কৰি দিলে আই এম এ আৰু বি এ চেকচন চি। আমাৰ ক্লাছত অলমষ্ট বিশটামান ল'ৰা ছোৱালী আছে।
মানে দুটা বেলেগ বেলেগ কৰ্চ হৈ গ'ল নেকি?
দুটা বেলেগ বেলেগ ক'ৰ্চ আছিলে আগতে কাৰণ আমাৰ ক্লাছত মানে কম ষ্টুডেন্ট আছিল। ত' সেইটো কাৰণে আই এম এ যোনটো ইণ্টিগ্ৰেটেড মাষ্টাৰছ হয় বে মানে ডিগ্ৰী আৰু মাচটাৰকোৰ্চ হয় সেইটো সেইখিনি ও আছিলে সিহঁতি কিন্তু ক্লিনিকেল চাইকলজি হয় সিহঁতি আগতে থাকি কাৰণে আজিকালি ক কি কৰিলে ইিহঁতকো বেলেগ কে দি দিলে এটা হেৰি সিহঁতৰ মানে আমাৰ লগত- মই নিমিলে ন যিহেতুহৰ ক্লিনিকেল চাইকলজি হয় চাইন্সৰ হয় আমিতো নহয় ত' সেইটোৱে আৰু সেইটো কাৰণে সিহঁতক বেলেগ দি দিলে। এতিয়া আজি মোৰ ৰাতিপুৱাটো উঠিলোঁ মই দহটা চাৰে দহটা তাৰপিছত খানা মানা খাই পিনে অ দৌৰা দৌৰিকে গলো কলেজৰলৈকে কলেজত গৈ পেনে আকৌ এটা ক্লাছত আমাৰ আজি প্ৰেক্টিকেল ক্লাছে হ'ল মানে এটা ক্লছ ন ফৰেনঞ্চিকৰ মেমজনিয়ে নকৰিলে ক্লাছ। ত তেনেকুৱাই আৰু বাকী আমাৰতো আজি ৰ'দ দিয়া নাই বহুত মেঘা মেগিকে আছে কিন্তু ইয়াতে হিউমিডিটি টো বহুত বেছি হয়।
অ
সেই সেইটোৱে আৰু বাকী ঠিকে আছে চব ওপৰত উ আজি এ খানা মেক্ৰণী দিছিলে। খানা খাই আহি মাক ফোন কৰিলো মায়ে কলে, বৰষুণ দিয়ে আছে অলপ অলপকে। তেনেকুৱা
বৰষুণটো কমাই নাই। কিন্তু প্ৰটেষ্টটোততো বহুতেই কৈ আছে যে
নৰেন্দ্ৰ মোডী ৰিজাইন কৰিব লাগে সচাকে ৰিজাইন কৰিব লাগে একচুৱেলি ইণ্ডিয়াখন আৰু এনেকুৱা দেশ হৈ গৈছে যে চবে আহি লাট মাৰি থৈ যায় ষ্টিল কোনো একো নকৰে টো মোডী ৰীজাইন কৰাৰ লগত মোদী নহয় এক্সুৱেলী পলিটিচিয়ানছবিলাক বহুত খেচেৰা কাম কৰি আছে যোনবিলাকে পইচা খোৱাৰ ধান্দা অকল তো সেইটো কাৰণে দিগদাৰ হৈছে একেবাৰে অৱস্থা অহ সেইটো হয় বাকী কেইটাত আহি পালা ৰুম?
মই চাৰে পাঁচটা মানত আহি পালো ৰুম। আমাৰ যোনজনি লাষ্টৰ মেম জনি তেঁও অলপমান হেৰি কৰে আহ এ কি বুলি কয় এইটো - অলপ দীঘলীয়া ক্লাছটো কৰে তেওঁ তেওঁ মানে পুলিচতো কিব নাজানো তেওঁ কয় পুলিচ ষ্টেচনতো তেওঁ কিবা কিবি চলি থাকে এই চাইকলজিকেল ইশুজ তো কোৰ্টতো যাই তেওঁ তো এইটো কাৰণে মানে তেওঁ অলপ দেৰিকেও আহে আৰু অলপ দেৰিলেও ক্লাছ কৰে কালি এটা ক্লাছ আছে তেওঁৰে অকল আছে চাৰিটাৰ পৰা পাচটালৈকে তো' তেওঁ কৈছে যে মই কালি ক্লাছ নকৰিব পাৰো কাৰণ মই কালি পুলিচ ষ্টেচন যাব লাগিব। এতিয়ালৈকে বাৰু কনফাৰ্মেচন দিয়া নাই তথাপিও নকৰিম বুলি কৈছে মেমে চাও এতিয়া কি হয়। এইবাৰ আমাৰ বেছি ক্লাছ নাই তিনিজনী মেম সেই তিনিজনী মেমৰ ক্লাছ উল্টাই পকাই, সিহঁত তিনিজনীৰে হৈ থাকে।
অহ, অহ, অহ,
এতিয়া নাই মানে কি লগাব, এক্সট্ৰা ক্লাছ কেইটামান থাকিব। কিন্ত এতিয়ালৈকে চিডিউল হোৱা নাই, সেইকেইটা ক্লাচ মেজৰ ক্লাছ কেইটাহে চিডিউল হৈছে। চাইনঞ্চৰ ক্লাছটো হোৱা নাই, মোৰ আৰম্ভ। সেই, তেনেকুৱা, হ'ব পিছলৈকে। তকে বাকী, তুমি কি কৰিলা?
মই বেছি টাইম, মই আজি গমেই নাপালো টাইম কেনেকৈ গৈছে, মই এক্সুৱেলী ভাবি আছো, ৰাতিপুৱা এঘাৰটামানতে উঠা বুলি। ত, সেইকাৰণে ভাবি আছো, দুটা বজা নাই। কিন্তু ইফালে পাঁচটা বাজিল, বোলো আচৰিত পালো আজি মানে উঠিলো দেৰিকে ন, ত, মানে টাইম টো, বহুত জল্দি চলি যোৱা যেন পাইছো, আৰু আধা টাইমটো শুয়ে থাকিলো, তাৰ পিছত
পিছত, এনেকে ভা, ভাবোতে তাৰপিছত চালো তো, পাঁচটা বাজিলচোন তাৰপিছত কিবা, ভোকো লাগিছে ত, সেইকাৰণে ক'লো যে, ফ্ৰাইড ৰাইচে খাওঁ, আছোঁ যদি আৰু আজি টো মানডে' ন, ত, সেইকাৰণে নন, ভেজ বোলা বস্তুও খাব নোৱাৰোঁ, ত, সেইকাৰণে এগ, চেক নিদিয়াকে এনেই বনালোঁ অলপমান, তাৰপিছত সেয়া খালোঁ, খালোঁ তাৰপিছত ত, তই মেগী বনাইছিল আকৌ সেয়াও অলপ খালোঁ।
ঠিকে আছে, ইয়াতেতো মানুহ বিলাকে এতিয়া, পুৰা শাওনৰ মাহ পালে ন, পুৰা পালি আছে আৰু উম, সিহতে চব ফলৌ' কৰে। বাকী আমি ইমান ৰিলিজনৰ কথাটো নানো, বাৰু কিন্তু এইটো চবে ফ'লৌ কৰে।
উম, হম, হম,
তেনেকুৱা আৰু কিন্তু ঠিকে আছিলে, বেয়া নাছিলে আৰু আমাৰ আজিকালি দুপৰীয়া ক্লাছ থাকাৰ কাৰণে অলপ সিখিনি সময়ত যাবলৈও অশান্তি লাগে, টোপনি- চোপনি ধৰে ৰাতিপুৱা যিমান ফ্ৰেছ টো থাক তাকেই নাথাকে আৰু ৰিপৰয়ালৈকে।
এইবাৰ দুপৰীয়াই দিছেচোন, ক্লাছ বিলাক, মৰ্ণিং নাইয়েই।
উম, মৰ্ণিং ক্লাছ নাইয়েই, যদি পিছলৈকে চ্বিডিউল হয় এইটো মই নাজানো। কিন্তু এতিয়ালৈকে, মৰ্ণিং ক্লাছটো নাইয়ে।
উম, উম, কিবা হয় আৰু প্লাষ্ট দিব লাগে বাৰু, কিবা এতিয়া দিয়ে নে, নিদিয়ে?
উম,
উম,
আৰু কি বুলি কয়? হেৰি, আহ,
আজি ওপ, প্ৰিয়ংকা বাৰ হয়তো ৰাতিপুৱাই ক্লাছ থাকে, নটাৰ পৰা। তাই মই ভাত খাব লোৱাটোৰ ওপৰত, তাই কৈছে যে উম, ভাত খাওঁ নেকি, কি বুলি কয়, তাৰ আকৌ ক্লাছ আছে, চাৰিটাৰ পৰা পাঁচটালৈকে। মই বোলো ইমান পিছলৈকে আহি পেনোলা চেমিষ্টাৰ এতিয়া তাতে আহি পেনেও, ইমান দীঘলীয়া ক্লাছ আমাৰেই নাই ইমান দিঘ ক্লাছ। সিহঁতৰ বোলে ফাৰ্ষ্ট চেমত থাকোঁতে বাৰটা এক্সাম এই আছিলে।
তোমালোকে বাছি গ'লা, বেছি এক্সাম নহ'ল।
হয়, হেৰি ইহঁতৰ বি, এ, এল, এল তাই বি, বি, এল, এল, বি।
অ, অ, অ, অ,
সেইটো কাৰণে দুটা এক্সাম দিব লাগে দুটা কৰ্চৰ এক্সাম দিব লাগে। আমাৰো দিছে এইবাৰ কিছুমানে বেলেগ এক্সট্ৰা মাইনৰ চাবজেক্ট বেলেগ লৈছে। মোৰ মই মা। মানে মোৰ লবলৈ মন নগল কে এটাই ভালকে পঢ়ো দেচোন পিছত দেখা যাব। বেলেগ পঢ়িলে